কি কৰি আছা বৰ্তমান এতিয়া তুমি?
মই তোমাৰ এইয়া চাহ অকমান খাই বহিছিলোহি, তুমি?
হয়, মই এই ভাত পানী খাই অকণমান গৰম পৰিছে ঠাণ্ডা হাৱা লৈ আছোঁ চোতালতে।
অ', তাকে ৰ'দ দিছে ন' আজি গৰম পৰিছে।
হয়, আজি মানে তোমাৰ থাৰ্টি ফাইভৰ ওপৰত আছে ভল্টেজ। সেইকাৰণে ৰাতিও প্ৰচুৰ পৰিমাণে গৰম পৰি আছে।
অ', অ', তাকেহে তাকেহে। বাকী খোৱা-বোৱা ঠিকে চলি আছে নহয়? গৰমত পানী-চানী খাবা আকৌ দেই।
হয়, হয়, মানে গৰমত পানী খোৱাটো বহুত দৰকাৰ মানে এতিয়া স্বাস্থ্য বহুত যোৱা যেন দেখা পোৱা গৈছে।
মানে কি হয় তোমাৰ এই গৰমত ডিহাইড্ৰেচন হৈ যায় ন' পানী নাখালে ঘামি থকা যায় যে আৰু দুৰ্বল হৈ যায়, আৰু কাম বনত লাগি থাকিলে মানে তাতে আৰু বেছি হয় সেইখিনি। বাকী খেতি-পথাৰ?
খেতি-পথাৰ আজিৰ পৰা ঘৰৰ মানুহ ওলাইছে মই বাৰু বেলেগ কামত যাব লগা হোৱা মই তেনেকে ইমান সময় পোৱা নাযায় বাৰু ৰাতিপুৱা মোটামুটি তিনি ঘণ্টা বা চাৰি ঘণ্টা সময়হে মই খেতিপথাৰত দিব পাৰোঁ।
অ অ তাকে তাকে।
যিমানকন সময় দিব পাৰো সিমাকন মই ৰাতিপুৱাই দিবলৈ চেষ্টা কৰো। কাৰণ পিছবেলা পিছবেলা মোৰ লগত টাইম একেবাৰে নাথাকে।
অ তাকেই এতিয়া কামৰ মাজতে এই লাগিব লাগিব সময় উলিয়াই।
হয়
বাকী ঘৰত ভালেই নহয়।
হয় ভালেই বাৰু তোমাৰ ঘৰ ফালে চব ঠিকে ঠাকে আছে।
অ ভালে ভালে ভালে ঠিকে আছে
তোমালোকৰ খেতিপথাৰ কিমান আগবাঢ়িছে?
আমাৰ কঠীয়া সিঁচি থোৱা আছে সেই ৰ ৰোৱা ৰুবলৈ আৰম্ভ কৰা নাই ইমান হাল এবাৰ বাই থৈছে আৰু দুবাৰ বালে হৈ যাব আৰু।
অ খেতি পথাৰ মানে তোমালোক সকলোৱে জড়িত নে খেতি পথাৰৰ লগত নে অকল মা দেউতাহে জড়িত?
ঘৰৰ চাৰিজন সদস্যৰ ভিতৰত মা দেউ তা যাওঁ আৰু মইও যাওঁ সময় পালে পঢ়া শুনাৰ পৰা অকমান আজৰি উলিয়াই আও আচলতে গাঁৱলীয়া পৰিৱেশত আচলতে পথাৰৰ লগত নিয়োজিত নহলে তাৰ আহ আমিজটোৱে পোৱা নাযায় আচলতে এনে কামৰ বেলেগ কামৰ বোলে জড়িত হৈ আছে তেতিয়া বেলেগ কথা হলেও সময় উলিয়াই পথাৰ লগত আমি জড়িত হৈ থাকো বাৰু সহায় কৰি সহায় সহায় কৰি দিও যিমানখিনি পাৰো।
অ গাঁও অঞ্চলৰ মানুহে প্ৰায় খেতি পথাৰৰ লগত জড়িত হয় তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন খে তিৰ লগত জড়িত হৈ থাকে।
হয় হয় হয় বেছি দৰকাৰ।
সেইকাৰণে সময়ৰ খেতিটো যদি সেইকাৰণে সময়ৰ খেতিটো যদি সময়ত কৰি থোৱা নাযায় তেতিয়া সময়ত ফলটো পোৱা নাযায় তাৰ বিপৰীতে।
হয় হয় হয় এতিয়া তোমাৰ লগতে বতৰৰ কথা আছে ধৰা এতিয়া বতৰ চাই অনুসৰি যদি খেতি বাতিখিনি কৰা নহয় বা উচিত সময়ত যদি ৰোৱা নহয় আকৌ পিছলেও ধৰা অ খেতিত যথেষ্ট প্ৰভাৱ পৰা দেখা যায়।
হয়
উম
যদি বিজ্ঞানসন্মতভাৱে কিবা পাৰদৰ্শিতা আগবঢ়াই তেতিয়া আমাৰ মানে বতৰ বিজ্ঞানেই হওক বা বিভিন্ন ধৰণৰ কৃত্ৰিম প্ৰক্ৰিয়াই হওক তেতিয়া আমাৰ কৃষকসকল মানে অকমান উন্নতিৰ পথত আগুৱাই যাব।
উন্নয়ন হ'ব উন্নয়ন হ'ব আচলতে অ পৰিশ্ৰমতো যথেষ্ট কৰে কৃষকসকলে আমাৰ গা গাঁৱৰ পৰিৱেশৰ হওক যিয়েই হওক হয় নে নহয় বাৰু কিন্তু এটা কথা কি পৰিশ্ৰম অকল পৰিশ্ৰমৰ লগতে আচলতে ফলৰ নিৰ্ভৰ নকৰে। আচলতে কামটো কেনেধৰণে কৰা হৈছে বা কামটোৰ লগত কিমানখিনি বৈজ্ঞানিক পদ্ধতিয়ে কৰাইছে খিনি তুমি যোনটো কথাটো ক'লা যথেষ্ট নিৰ্ভৰ কৰে কাৰণ অহ অ এপাত ভুল চাবিৰ এটা কেতিয়াও যিমান কষ্ট কৰি এটা তলা এটা খুলিব নোৱাৰি শুদ্ধ চাবিটো নহ'লে। হয়নে নহয় বাৰু
হয় হয় হয়
গতিকে সেই ক্ষেত্ৰত বৰ্তমান আধুনিক যুগত বা উম বৈজ্ঞানিক যুগত আমি আ সময় অনুসৰি নিজৰ কৃষি পদ্ধতি সলাব লাগিব। প্ৰকৃতিৰ লগত খাপ খোৱাকৈ আমি তাৰ লগতে সেই কৃষি পদ্ধতি আচলতে উন্নয়ন কৰিব লাগিব তেতিয়াহে উপযুক্ত ফল পোৱা যাব।
হয়। বিজ্ঞানসন্মতভাৱে আধুনিক প্ৰক্ৰিয়াৰে যদি কৃষি কৰ্ম কৰা যায় বৰ্তমান সময়ত তেতিয়া যিটো হিচাপে ফল বিচাৰে কৃষকে তেনেধৰণে ফল পাবলৈ সক্ষম হ'ব।
সক্ষম হব হয়, কম কম কম মাটিতে অত্যাধিক তোমাৰ শস্য উৎপাদন হব পাৰিব। উন্নত জাতীয় শস্য উৎপাদন হব পাৰিব হয় নে নহয় বাৰু।
হয়, এই ক্ষেত্ৰত যদি বিজ্ঞানসন্মত ভাৱে কিছু প্ৰক্ৰিয়াৰে যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি যদি খেতি কৰা হয় তেতিয়া কৃষকসকলৰ যথেষ্ট উন্নতি হব।
উন্নতি হব, মানে কি হয় এতিটা প্ৰথম কথা তুমি ৰাসায়নিক সাৰ ব্যয়ৱহাৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ জ্ঞানটো যথেষ্ট কম বুলিুল মই ভাবো। এক বিশেষকৈ গাঁৱলীয়া কৃষক সকলোৰে কথা নকওঁ কাৰণ অ বৰ্তমান সময়লৈকে আমাৰ নিচিনা গাওসমূহত এতিয়ালৈকে কীটনা দ্ৰব্য বা ৰাসায়নিক সাৰসমূহ প্ৰয়োগ কৰা দেখা হোৱা নাই বুলি বাৰু।
হয়।
কিন্তু মই আশা কৰো মই এইটো বিচাৰ কৰো যে যদিহে তাত উচিত পৰিমণৰ যদি ব্যৱহাৰ কৰে এতিয়া যিটো ফল পাই আছে তাতকৈ কিন্তু দুগুণে ফল পাবলৈ সক্ষম হ'ব আৰু যদিহে উ যদি নিৰ্দিষ্ট পৰিমণে ব্য্ৱহাৰ নকৰে কিন্তু তেনেহলে কিন্তু মা তিখিনি - মাটিখিনি ক্ষয় হোৱাৰো সম্ভাৱনা কিন্তু দেখা পোৱা যায়।
হয় এই ক্ষেত্ৰত যদি মানে আমাৰ চৰকাৰখনে আমাক কিছু ধৰণৰ সুবিধা বা কিছুমান আঁচনি যদি আমালৈ প্ৰেৰণ কৰে কৃষকসকলৰ কাৰণে তেতিয়া কৃষকসকলেও যথেষ্ট উন্নতি পথত আগুৱাই যাব পাৰিব যাৰ কাৰণে তেওঁলোকে কম মাটিত বেছি বীজ উত পাদন কৰিবলৈ সক্ষম হ'ব।
সক্ষম হব সক্ষম হব এতিয়া আহ এটা কথা কি মানে হৈছে। এতিয়া তুমি, চৰকাৰে আচলতে সাহা্য আগবঢ়াইছে এতিয়া যিহেতু পি এম কিষাণ আঁচনিৰ প কেই ধৰা বা এনেকুৱা ধৰণৰ বহুত আঁচনি আছে তোমাৰ কৃষক সকলে পোৱা আৰু অ মই জনা অনুসৰি পঞ্চায়তে পঞ্চায়তে বিভিন্ন ধৰণৰ বীজো প্ৰেৰণ কৰে হেনো অ সময় অনুযায়ী খেতি অনুযায়ী হেনো। গতিকে কিমান ধৰণৰ উন্নত কিমান ধৰণৰ অনুন্নত সিমানখিনি কথা নাজানো কিন্তু আচলতে চৰকাৰে যদি উদ্দেশ্য এটা লৈছে তেনেহলে সেই উদ্দেশ্য টো বাবে উপযুক্ত পৰিমণৰ ধন যদি বা পৰিমাণ যদি আয়ে যদি মোকলাই দিছে তেনেহলে সেই অনুসাৰে কাম খিনি হলে আচলতে উদ্দেশ্য খিনি সম্পূৰ্ণ হব। হয় নহয় গতিকে সেই- সেই ক্ষেত্ৰত অ তাৰ লগত ৰাইজসমূহ জড়িত হ'ব লাগে বা ৰাইজৰ সেইখিনিৰ ওপৰত সজাগতা ল'ব লাগে কাৰণ যদিহে চৰকাৰে এটা নিৰ্দিষ্ট লক্ষ্য়ৰে যদি সেই আয় বা অনুদানটো আগবঢ়াইছে তেনেহলে তাৰ সঠিক প্ৰয়োগ তাৰ উন্নত বীজসমূহ আহ কৃষকৰ ওচৰলৈ পাবহি লাগে যিসকলে খেতি কৰে। এতিয়া মই আৰু এটা কথা দেখিছো, এতিয়া মই এটা দেখিছো কৃষকৰ নামত এচাম লোকেও কি কৰিছে যি হক কৃষি নকৰা এচাম লোকেও নিজৰ মানে ভুৱা প্ৰমাণ পত্ৰ দি ভুৱা বুলি নকওঁ আচলতে। আ চৰকাৰৰ চকুত ধূলি দি মানে সি কৈছে এই কৃষকৰ আ-আঁচনি কিছুমান ধনো প্ৰতি মাহে-মাহে লৈ থকা দেখা পোৱা গৈছে, হয় নে নহয় বাৰু?
হয়, হয়। বৰ্তমান সময়ত এইসময় যিখন চৰকাৰ ছেই চকাৰখনে যদি কৃষি ক্ষেত্ৰত মানে বৰ্তমান যিমানখিনি চকু চ-চকুৰে চাই আছে তাতকৈ দি উন্নত ভাৱে দি তেওঁলোকে আই যে যিস কল কৃষকে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে, তেওঁলোকে আঁচনিসমূহ লাভ কৰিছে নে নাই কৰা পৰ্যবেক্ষণ কৰি যদি অকমাণ আগুৱাই লৈ যায়, তেতিয়া মই ভাবো যিসকল কৃষকে খেতি নকৰাকৈ ধন লাভ কৰে বা বীজ লাভ কৰে, তেওঁলোকে তাৰ পৰা অকমাণ আঁতৰত থাকিব পাৰিব।
হয়, হয়। নিশ্চিতভাবে, নিশ্চিতভাবে। আচলতে এ সেই ক্ষেত্ৰত অ' সেই ক্ষেত্ৰত ইয়াৰ উপৰি মই আ, এনেকুৱা সাৰৰো যোগান ধৰা বুলি কোৱা শুনিছোঁ। আৰু গতিকে মই ভাবো যে কি অসম এতিয়া অসমৰ ক্ষেত্ৰত যে অসম কৃষি বিশ্ববিদ্যালয়ে যি সমূহ কেম্প দিয়ে আচলতে সেই কেম্পসমূহ আমাৰ এই গাঁৱৰ মাজত উপযুক্ত সময়ত দিলে মই ভাবোঁ কৃষকসকল যথেষ্ট আচলতে যথেষ্ট পৰিমাণৰ হেৰি হ'ব, মই ভাবোঁ। কাৰণ কি হ'ব, এই নতুন-নতুন পদ্ধতিসমূহ বা নতুন-নতুন আঁন ব্যৱস্থাসমূহ যেতিয়াই তেওঁলোকৰ লগত চিনাকি কৰাই দিবা দিয়া যাব, তেতিয়া তেওঁলোকে তাৰ প্ৰতি আগ্ৰহ দেখুৱাব। এতিয়া ধৰা এনেকুৱা কিছুমান খেতিও আছে, যিসমূহ খেতি আচলতে আমাৰ কৃষকসকলে প্ৰকৃততে কৰা নাই। কেৱল অকল আহ তোমাৰ এনেকুৱা ধৰণৰ কৃষক আছে, যিসকলে বাৰ মাহত অকল এই ধানৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। বাম খেতি খুব কম কৰে বা পাচলি খেতিব কম কৰে, কিছুমানে অকল পাচলি খেতি কৰে। তেনে ক্ষেত্ৰত আচলতে যদি এ-এনেকুৱা ধৰণৰ কৃষিৰ লগত যদি চিনাকি কৰি দিয়ে যিবিলাক বাৰ মাহেই কৰিব পৰা হয় যে বা সময় অনুসৰি কৰিলে যথেষ্ট লাভ হয়। মোৰ মতে কৃষকসকলে তাৰ বিষয়ে আয়ত্ত্ব কৰিব পাৰিব।
হয়। ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। অন্য দিশৰ লগত কথা নাপাতিলেও কৃষি কৰ্ম কেনেকৈ আগুৱাই নিব পাৰি তাৰ পৰা আপোনাৰ পৰা কিছু আভাস পালো।
নিশ্চিতৰূপে। হয়, হয়।
অনাগত দিনত আশা কৰোঁ তেনেকুৱা এটা মানে পৰিৱেশ সৃষ্টি হওক। তেনেকুৱা এটা পৰিৱেশ সৃ টি হওঁ, সৃষ্টি হওঁক আপোনাৰ লগত এনেকুৱা এটা বিষয় আলোচনা কৰিম যিটো আমাৰ বৰ্তমান সমাজখনৰো কাৰণে কিছু উন্নতি সাধন কৰিব।
কৰিব, কৰিব। নিশ্চিত ৰূপে, আশা কৰিছোঁ, আমি যিমান খিনি আ কথোপকথন বা বাৰ্তালাপ কৰিলোঁ, সেইখিনি আমাৰ মাজতে আৱ সীমাবদ্ধ হৈ নাথাকি সকলো লোকৰ মাজলৈ যাওক সকল সকলো ৰাইজে সেই কথাখিনি গম পাওক আচলতে। এ সজাগ সচেতন হওঁক। গতিকে সেইখিনিয়ে কামনা কৰিম। আ পুনৰ লগ পাম নতুন এটা বিষয়ে, নতুন আলোচনা, নতুন এটি পৰিৱেশ, নতুন উন্মেষে আমি লগ পাম। আ-আজিলৈ ৰাখিছোঁ‌।